হেল্ল'। অ নমস্কাৰ, আপুনি শুনিছেনে? হয় হয় হয় মই শুনিছোঁ। অ' এতিয়া আপুনি এতিয়া ঠিকে আছে না? চব ভালে আছ
হয় হয় ঠিকে আছোঁ।
অ' আচ্ছা ঠিক আছে। হয় হয় হয় ময়ো ভাল আছোঁ।
অ', অ'।
অহ ত' এই সময়ত আমি আকৌ এটা বিশেষ উম, এটা টপিক বা এটা বিষয়ৰ ওপৰত আমি কথা পাতিম ন'?
হয় হয়।
অ'। ত' এতিয়া আমি এতিয়া প্ৰাকৃতিৰ বিষয়ে আমি অলপ আলোচনা কৰিম, ত' হয়। ত' প্ৰথমতে ময়ো অলপ ক'ব বিচাৰিছোঁ। তাৰপিছত আপোনাৰ পৰাও মই জানিব বিচাৰিম। আপোনাৰ যিটো অভিজ্ঞতা আছে, আপোনাৰ যিটো অভিজ্ঞতা আছে ত' আচলতেটো যিটো নেকি প্ৰকৃতি না, যিটো নেকি প্ৰকৃ এই যিটো আমাৰ পৰিৱেশ এই প্ৰকৃতিটো সঁচাকে বহুত ভাল। আমি কাৰণ কেনো প্ৰকৃতিৰ লগত আমাৰ যি মানুহৰ জীৱন সেইবিলাকৰ মানে প্ৰকৃতিৰ লগত মানে কি আছে জড়িত আছে। কাৰণ কিয়নো আমি যেতিয়া প্ৰকৃতি বুলি কওঁ এতিয়া প্ৰকৃতি বুলি ক'লে অকল এইটো গছ গছনি অকল চিনাৰীটোয়ে নহয়। কাৰণ এতে মানুহ মানুহ হওক, জীৱ জন্তু টো হওক, গছ গছনি হওক না এই চবটোকে লৈ পেলাইহে কি হয় এইটো আমাৰ যিটো নেকি প্ৰকৃতি না সেইটো হয়। যিটো নেকি প্ৰকৃতিৰে যিটো নেকি সৌন্দৰ্য বা যিটো নেকি তাৰ দিশনীয় হয় এই দু দিশনিয়টো এই চববিলাককে লৈ পেলাইহে আমি প্ৰকৃতিৰ যিটো নেকি সৃষ্টি বা প্ৰকৃতিৰ যিটো নেকি দৃশ্য আমি সেইটো আমি ক'ব পাৰোঁ আৰকি সেইকাৰণে অ'। প্ৰকৃতিটো এতিয়া আমি যেনিবা, কি বুলি কয় এইটো প্ৰকৃতিটো সুৰক্ষা দেখটো এতিয়া আমাৰ দায়িত্ব। চ' এতিয়া আমি তেনেকা আমি এইটো সুৰক্ষা দি ৰাখিম ন' প্ৰকৃতি বুলি ক'লে থাকে গছ গছনি থাকিব, ফল মূল থাকিব, জীৱ জন্তু থাকিব মানুহ থাকিব ঘৰ থাকিব না এই সকলো বিলাক লৈ পেলাই যেনিবা আমাৰ যিটো নিকি প্ৰকৃতি এই প্ৰকৃতিৰ মানে যিটো নিকি তাৰ এটা ধুনীয়া এটা ৰোপ সেই ৰোপটো আমি দেখিবলৈ পাওঁ আৰু কি হয় কাণে আমি এতিয়া প্ৰকৃতিৰ যিটো নিকি না গছ গছনিবিলাক আমি মানে যিমান পাৰে আমি সিমান গছ গছনিবিলাক আমি লগাব লাগে সেইবিলাক আমি পৰাপক্ষত বচাব লাগে ন কাৰণ কিয়ো ইতিয়া বহুত জাগা বিলাক ত এতিয়া বহুত জেগাবিলাকত গছ গছনিবিলাক মানুহ বিলাক কাটি যাৰ ফলত নিকি এই যাৰ ফলত এ ইতা আমি নিজে কাটি পেলাই নিজে সমস্যাত ভুগিব লগা হৈছে ন কাৰণ কিয়নো ইতা এতিয়া এতিয়া গৰম বতৰ এতিয়া বহুত গৰম আমি কিন্তু গাছৰ চায়া বিচাৰি ফুৰে না কিন্তু টাউন চহৰ বিলাক কতে এতিয়া টাউন চহৰ বিলাকত এতিয়া কি বুলি কয় আমি গছ গছনি পাবলৈ নাই কিহৰ আৰো সেই কাৰনে গাছ গছনি নোহোৱাৰ কাৰণে সেইবিলাকত গৰমটো বেছি কিন্তু আমাৰ গাঁৱলীয়া পৰিৱেশতও ভাল গাছ গছনি আছে আমি গৰমত গছৰ তলে বনৰ তলে না আমি এনেকাই আমি জিৰণি ল'ব পাৰে কিন্তু এতিয়া কি বুলি কয় টাউন চহৰত আৰু কিনা টাউন চহৰ মানে বেছি গছ গছনি নাথাকে কাৰণ কোনো তেওবিলাকে মানে গছ গছনি কাতি পেলাই গোটেইবিলাকে মানে ঘৰ ডঙৰ ডাঙৰ বিল্ডিং এইবিলাকে বনাই থাকে যাৰ ফলত নিকি মানে তেওঁবিলাকে গছৰ হয়টা চায়া বা ভাল পৰিবেশৰ হাৱা তেওবিলাকে ল'ব নাপায় না সেইকাৰণে কিন্তু মানে নিজা পৰিবেশটো প্ৰাকৃতিটো তো যেনিবা এতিয়া আমি নিজে ধৰি নাৰাখিলে না আমি যদি এনেকাই সদায় দৈনন্দিন দিনত যদি এনেকাই যদি আমি যদি এনেকা গছবিলাক কাটি থাকে না তেনেহলে সেই টাউনৰ দৰেও পৰিস্থিতি হব আমাৰ গাও বিলাকৰ তেনেকুৱাই পৰিস্থিতি হব আৰু কি সেইকাৰণে আমি যিমান পাৰাপক্ষত যেনিবা আমি অ গছতো লাগিলে টো কাটিব লাগিব কিন্তু এটা গাছ কাটিলে আমি আৰু তেতিয়া দুই তিনিডাল আমি যদি এ ভেলি ডেলি যদি লগাই যাওঁ তেনেহ'লে আমাৰ এ কি আছে আমাৰ এইটো লাভ আছে আৰু কাৰণ কিয়নো আমাৰ পৰিৱেশটো যেনিবা কি বুলি কয় সদায় উজ্জ্বল হৈ থাকিব আৰু কি কাৰণ কিয়নো এই পৃথিৱীতো যদি গোটেই গছ যদি নাথাকিলে হয় না তেনেহলে তাৰ তাৰ যিটো নিকি প্ৰতিচ্ছবি কেনেকা লাগিলে হেঁতেন ন মৰুভূমিৰ দৰে লাগিলেহেতেন এতিয়া প্ৰকৃতিৰ যিটো নিকি সৌন্দৰ্য এইটো গছ গছনিহে কৰি ৰাখিছে আমি যেতিয়া মৰুভূমিত আমি যেতিয়া চাবলৈ যাওঁ মৰুভমিতো গাছেই নাই না এইটো গছ নাই লেংটাতা ন অ কৰা যায় তথাপিও হেইটোত মানে ঘৰৰ লগত আমি তুলনা কৰিব নোৱাৰে কাৰণ গছৰ সৌন্দৰ্য যিটো সৌন্দৰ্য তাৰ যিটো ডাল পাত থানি চায়া না কাৰণ কেকটাচ গছতটো আপনি তাৰ চায়া নাপাব তাতে পাতে নাই দালে নাই ঠানি নাই অকল গছটুৰ নিছেনা না সেইকাণে যিয়ে নহওক হয় তাতে কেকটাছ পোৱা যায় চ' সেইটোৱে না আৰু কি সেইকাৰণে আমাৰ প্ৰকৃতিতো যেনিবা আমাৰ গছ গছনিৰ লগত জীৱ জন্তুৰো সকলোৰ লগত যেনিবা এইটো আমাৰ সম্পৰ্ক আছে আৰ কি চ এই প্ৰকৃতিৰ সম্পৰ্ক ত মই আপ আপোনাৰ পৰাও কিছু কথা জানিব বিচাৰিছো ত' আপুনি অলপ জনালে ভাল হয় আৰু দেই
মানে আমি প্ৰাকৃতিক সৌন্দৰ্যটো যদি মানে ভালকৈ ৰাখিব লাগে, গছ কাটিব নালাগিব।
হয়।
গতিকে গছ ৰুব লাগিব। কাৰণ গছ থাকিলেহে আমিও থাকিম, গছেহে অক্সিজেন দিয়ে- মানুহক। মানুহে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, গছে মানে সেইটো- এবজৰভ কৰি লয়, ঠিক তেনেকৈ গছ থাকিলেহে মানুহ থাকিব। এনে ধৰণৰ আজিকালি প্ৰাকৃতিক- সেইটো ভালকে ৰাখিবৰ কাৰণে মানে ডিভলপমেণ্ট ডিভলপমেণ্টৰ নামত আজিকালি বহুত গছ কটা হৈছে। যেনে ধৰণৰ মানুহৰ ঘৰ বাৰিৰে কথা হওঁক বা- বেলেগ অন্যান্য কামতে হওঁক, কিছুমানে বাগান কৰিবৰ কাৰণেও মানে- গছ কাটি পেলাই চাফা কৰি লৈছে বা কিবা কৰিবৰ কাৰণে্ খেতি পথাৰৰ কাৰণেও। তাৰ উপৰিও পাহাৰ পৰ্বত বিলাকতো বাগান কৰিবৰ কাৰণে মানুহ বিলাক- মানে নিজৰ স্বাৰ্থৰ কাৰণে- গাছ গছনি বিলাক কাটি পেলাই তাতে কিবা কিবি কাম কৰি আছে হয়তো। সেইবিলাকৰ পৰাও মানে প্ৰাকৃতিক সৌন্দৰ্যটো নোহোৱা হৈ যায়। তাৰ প্ৰাকৃতিক দৃশ্যটো দেখিবলৈ বেয়া হৈ যায়। ঠিক তেনেকাকৈ আমি যদি এডাল গছ কাটি পেলাই দচডাল গাছ ৰুব পাৰোঁ বহুত ভাল। আমাৰ নিজৰ কাৰণে প্ৰাকৃতিকৰ কাৰণেও-
আপুনি যেনেকৈ গৈছে মানে কি গৰম দিনত গছৰ ছাঁ বিচাৰি ফুৰা যায়, ঠিক তেনেকৈ গছ-গছনি ন'হলে ব- তাহও নাহে। বৰ্তমান গছ নোহোৱাকৈ বৰষুণো কমকৈ পৰা হৈছে।
হয়।
তেনেকা নিচিনা মানে গছ পুলি ৰুব লাগে আৰু পাৰা পৰ্যন্ত যত্ন কৰিব লাগে।
উম।
তাৰপৰি আমি পাৰিলে গছ কটা টো বন্ধই কৰিব লাগে। শুনি আছে আপুনি?
হয়, হয়, মই শুনি আছোঁ।
মানে একো নকলে নুশুনে যেন লাগে আৰু মা- প্ৰব্লেমো হ'ব পাৰি বুলি কলে, হয় হয়। তাৰে পৰা মানে গছ ৰোপন কৰিব লাগে মানে- গছ ৰুলেতো গছৰ পৰা ফুলো পোৱা যায় না। মেইনলি মানুহবিলাকতো গছৰ ফলৰ পৰাই জীয়াই আছে বুলি ক'ব পৰা যায়।
গছৰ পৰাই গছ, ধান খেতি হ'লেওতো গছ, - কিবা কৰিলেও গছ, কিবা গছ, চাৰিও ফালে গছখিনি লগাই হয় আমাৰ গছ নহ'লে মানে মানুহ থাকিবই নোৱাৰে। সেই হিচাপে প্ৰাকৃতিক সৌন্দর্য্যটো জীয়াই ৰখাটো আমাৰেই দায়িত্ব। আৰু বাকী যোনবিলাক নৱপ্ৰজন্ম আহি আছে সেইবিলাককো - শিকাব লাগে যে গছ পুলি ৰোপন কৰিব লাগে। গছ কাটিব নালাগে, গছ কাটিলে কি হয় কি নহয়- সেইবোৰৰ মানে শিক্ষা দিয়াটো উচিত বুলি ভাবো আৰু মই।
উম, হয় হয়।
তেতিয়াহে মানে আগন্তুক জীৱনটো মানে যোনবিলাক আহিবলগীয়া-
আহিবলগীয়া দিনবোৰত যত তেনেকুৱা নিচিনা একো পৰিস্থিতি নহয় তেনেধৰণৰ, আপুনি কৈ গ'লে মৰুভূমি গছ- নাথাকে তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব লাগিলে মানুহবিলাক থাকিবই নোৱাৰিব ন, গৰম হৈ- বহুত বা পানীৰ প্ৰয়োজন যাব বহুত অভাৱ নাপাব মানুহবিলাকে
হয়
খাদ্য, খাদ্য, প্ৰয়োজন হ'ব খাদ্যৰো ঠিক তেনেদৰে মানে প্ৰাকৃতিক দৃশ্যবোৰ বচাই ৰখাটো আমাৰে দায়িত্ব আৰু।
তাৰোপৰি প্ৰাকৃতিক দৃশ্য বুলি ক, মানে প্ৰাকৃতিক বুলি ক'ব লাগিলে অকল গছ গছনি নহয় জীৱ জন্তুও থাকে, যেনে ধৰণৰ জীৱ জন্তুবিলাক আজিকালি মানুহ বিলাকে মাৰিবলৈ ধৰিছে অসমৰে ক'বলৈ গ'লে আশিঙীয়া গড়
হয়
মানুহ বিলাক নিজৰ স্বাৰ্থৰ বাবে মানে গড়টো মাৰি তেখেতৰ খৰ্গটো বিকে
হম
বা হাতীবোৰ মাৰি তেখেতৰ দাঁতবিলাক বিকে সেইবিলাক মৰাতে বন্ধ কৰিব লাগিব, তেতিয়াহে মানে প্ৰাকৃতিক সৌন্দৰ্যটো হৈ থাকিব আৰু।
সেইবিলাক ৰক্ষা কৰিব লাগে তাৰোপৰি আজিকালি খেতি কৰাৰ নামত মানে জীৱ জন্তু, জীৱ জন্তু বুলি ক'বলৈ গ'লে তো মানে মাছ বা ইত্যাদি কিবা কিবি বেলেগ জাতীয় বস্তু বিলাকো হয়
প্ৰাকৃতিক দৃশ্যৰ মাজতে পৰে সেইবিলাকো মানে
অঁ
বিভিন্ন ধৰণ মানে ৰাসায়নিক কিবা কিবি বস্তু ব্যৱহাৰ কৰি পেলাই মাটি বিলাকো বেয়া কৰা হৈছে মানে ক্ষতিৰ নামত বা কিবা হনৰ নামত সেইবিলাকৰ স্বত্বেও মানে আজিকালি গছ গছনিবোৰ মৰিব ধৰিছে বা জীৱ জন্তুবোৰো আঘাত পাবলৈ ধৰিছে
উম
তেনে ধৰণৰ খেতি কৰাৰ ক্ষেত্ৰতে বুলি ক'লে ধান খেতিৰ ক ক্ষেত্ৰতে ক'ব লাগিলে
ঔষধ বিভিন্ন ধৰণৰ আজিকালি হেৰি দিয়ে ঔষধ দিয়ে কিবা দিয়ে বন মাৰিবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে
তাৰপৰি বাগান কৰিলে, কিবা কৰিলেও ঠিক তেনেকুৱা নিচিনা ব্যৱহাৰ কৰে বন মৰাৰ ঔষধ বা কিবাকিবি ব্যৱহাৰ কৰে, সেইবিলাকো সেইবিলাকো বন্ধ কৰি মানে কিবা প্ৰাকৃতিক হিচাপে যোনটো নেকি বস্তু উপযুক্ত তেনেকুৱা নিচিনা বস্তু ব্যৱহাৰ কৰিলে ভাল বুলি মই ভাবোঁ আৰু
হয়
তেনেকুৱা নিচিনা মানে প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিলে মানে প্ৰাকৃতি প্ৰাকৃতিকৰো একো নষ্ট নহয় মানুহ বিলাকৰো একো প্ৰব্লেম নহয় তেনেকুৱা নিচিনা হলে মই ভাল হ'ব বুলি ভাবো আপুনি বা কি কয়
আচ্ছা হয় আপুনি যিবিলাক কথা কৈছে ভাল কথা কৈছে আপুনি কাৰণ কিয়নো এইটো প্ৰাকৃতিৰ যিটো নেকি কিবা তেওঁৰ সৌন্দৰ্য বা প্ৰাকৃতিটোৰ যিটো ধৰি ৰাখা সেইটো মানে আমি ধৰি ৰাখিব লাগিব ন কাৰণ কিয়নো কোনে নো আছে আচ্ছা তো যি নহওক ভাল লাগিল আপোনালোকৰ যি প্ৰকৃতিৰ বিষয়ে যি অলপ আলোচনা কৰিলো ভাল লাগিলে আপুনি ভাল যিটো। কি আপুনি সমাধান দিলে বা আপুনি প্ৰকৃতিৰ ওপৰত আপুনি বহুত কথা দাঙি ধৰিলে। তাতে ধন্যবাদ দিছো চ' এতিয়া আমাৰ সময়তো হৈ আহিল চ' আজিলৈ আমি। ই বিষয়টো আমি ইয়াতে সামৰণি মাৰিম ন।
হয় হয়।
আচ্ছা দে ঠিক আছে ধন্যবাদ দেই আপোনাক ধ।